হেল্ল', অ', কোৱা? অ', শুনিছো দিয়া। এ আছোঁ এনেই কাম-বন কৰি, তুমি।
মোৰ এই এতিয়া কাম মানে ভাত বনোৱাই নাই, এই প্ৰথমতে ব্ৰেড এটাহে হেৰি কৰি থৈছিলো, তাকে বহাওঁগে নেকি? বহাই লওঁ, তাৰপিছতহে ভাত বনাম।
কি বহোৱা?
ঘৰতে বনোৱা নে কি?
উম, বনাও নহয় ঘৰতে।
অ', কি অ', কিহত বনোৱা?
কিহত বনোৱা মানে হেৰি, কেৰাহিটো বনাব পাৰি, কুকাৰতো বনাব পাৰি।
কেনেকৈ বনোৱা কোৱাচোন আহ তাকে তু অফেনৰ বাহিৰে কেনেকে বনোৱা কোৱাচোন
এই তোমাৰ হেৰি যে ইষ্ট পাউডাৰটো যে ড্ৰাইইষ্ট যে ড্ৰাই ইষ্ট বুলি আছে মানে ব্ৰেফ টো ফুলিবৰ কাৰণে ড্ৰাইচ এটা পাই কিনিবলৈ তাৰপিছত সেই ইষ্টতোৰ টেমাহ এটাও পায় পেকেটতো পায় হেইতো আনি লৈ পেলাই ধৰ তোমাৰ ময়দা দিও বনাওঁ দিও বনাব পাৰি আটাটো হেল্ডি হয় আৰু ময়দাটোতকে
ষ্টাৰ্টিঙৰ পৰা কোৱাচোন কেনেকৈ বনোৱা শুনো
অ সেই ময়দা বা আটা লৈ পেলাই আটাটোত মানে হেলডি হয় ময়দাটোত তথাপিতো তহে প্ৰথমতে কি কৰিব লাগিব সেই ইচ পাউদাৰ সেই যে দুই চামুচ তোমাৰ পানী পানী বা গাখীৰ অলপমান লৈ কুহুমীয়া পানী অকণ লৈ পেলাই তাত তোমাৰ ইচ পাউদাৰ দুই চামুচ দিব লাগিব ডাঙৰ চামুচে হলে দেৰ চামুচে হৈ যায় দে দি পেলাই তাত চেনি অকনমান দিব লাগে চেনি দি চাৰি চামুচ মান ধৰ চেনি দিলা দিলে সেইখন ঘূটি পেলাই পোন্ধৰ বিছ মিনিট মানৰ কাৰণে সেইখিনি চাইড কৰি ঢাকি থৈ দিব লাগে তাই সেইখিনি মানে অকণমান ফুলি যায় ফুলি যোৱাৰ সেইখিনি চাইড কৰি থোলা হ তাৰপিছতে তুমি এটা হা হেৰিয়া বাচন এটাত আৰু বাতি ডাঙৰ বাতি এটাত হেৰি ল'ব লাগে আ ময়দা বা আটা ললা নহয় অ তাত অকণ অকমান চলাইটকে অকনমান তুমি নিমখ দিলা দিলে পেললে ৰিফাইন তেল দিব পাৰা অ ৰিফাইন তেল দিব বেছি নিমখটো দিলে মানে কাঢ়া হৈ যায় যে ভাল নালাগে অ কমকে তাত তোমাৰ ৰিফাইন দিব পাৰা ৰিফাইন দিলেও বোলে বাটাৰটো ওমলি গ'লে বাটাৰও দিব পাৰে ঘিও দি বুলি ক ঘিউ দিব পাৰে তাৰপিছত সেইখিনি সেইখিনিত তোমাৰ সেই যে পোন্ধৰ বিশ মিনট যে তুমি ইষ্ট পাউডাৰ খিনি যে থলা যে সেইখিনি পোন্ধৰ বিশছ মিনিট হোৱাৰ পিছত এই ময়দা খিনিৰ লগত একেলগে তোমাৰ ঢালি দিব লাগে ঢালি দি পেলাই মিক্স কৰিলা নহয় অ মিক্স কৰি লোৱাৰ পিছত তোমাৰ সেইকনটোতো অকনমান হে হয় তাৰপিছত তুমি যেতিয়া দৌটো টান হ'ব আটা যেনেকে মঠে তেনেকুৱা মানে তাত তুমি অ গা ঘি দি পেলাইও মই এতিয়া তুমি পাকী যিখিনি ধৰা প্ৰয়োজন হয় পানীয়েই হওক বা গাখীৰেই হওক যিকোনো ইউজ কৰিব তাৰ পাছত আটাৰ নিচিনাকে কৰি ল'ব লাগে খালি মানে অকমান বস্তুটো ঢিলা হব লাগে তটো আটাটোতকে আটাটোতকে অকনমান ঢিলা কৰি ৰাখিব লাগে অ চাউলটো বোলে ফুলিব লাগিব যে তাৰ পিছত তুমি অঁ তাৰ পিছত ধৰা সিখিনি সেনকে সানিলা নহয় হাতৰ হাতত লাগি আহা নিচিনা হ'ব কিন্তু তাৰ পিছত সানি কৰি লোৱাৰ পিছত পিছত তোমাৰ সেই সেই যিটো বাচনত সানিছা সেই বাচন টোতে তুমি আৰু অকন ৰিফাইন বা বাটাৰে হওঁক অকণমান মানে যাতে লাগি নধৰে ওপৰত তেনেকে লগাই থৈ দিলা থৈ পেলাই সেইটো তুমি দেৰ ঘন্টা এঘন্টা বা দুঘন্টা তাত তুমি সেইটোত ঢাকি পেলায় থৈ দিব লাগিব পলিথিন এটাত তোমাৰ বাচনটোৰ ভিতৰত পলথিন এটাত তেনেকে সোমায় পেলেই মুখখন ধৰিলে হয় অ এই প্লাষ্টিক ৰেপ বিলাক পাই যে এতিয়া আমাৰ ধৰা ঘপকে প্লাষ্টিক ৰেপটোতো আমাৰ নাপাও গতিকে পলিথিন দি পেলাই ধৰা মুখখন ঢাকি থৈ দিলেই হ'ল তাৰ পিছত তুমি চাবা এঘন্টা এঘণ্টা দেৰ ঘণ্টা মানৰ পিছত ভিত ভিতৰত মানে সেই যিখিনি বস্তু সেইখিনি তোমাক একদম ডাবুল হৈ ফুলি আহে ডাবুল সেই ইষ্ট পাওদাৰটো যে দিয়া যায় সেইকাৰণে একদম
মানে পুলাই আনে
ফুলাই আনে অ ডাবুল হৈ পেলে ফুলি গ'ল নহয় ফুলি যোৱাৰ পিছত দেৰ ঘন্ট মান ৰা দেখিলে বেছি ভাল হয় আৰু তুমি গম পাবাই নহয় ডাবল হৈছে নে নাই তাৰপাছত সেইখিনি তোমাৰ মানে একদম আকৌ কি কৰিব লাগে তোমাৰ শুকান হাতেৰে তোমাৰ সেইখিনি মানে কয় যে মুঠি মাৰা বুলি কয় যে তোমাৰ হেচি হেচি মানে সেইটোত হাৱাটো উলাই দিব লাগে সেইটোত হাৱা সোমাই যায় সেই হাৱাটো হেঁচা মাৰি দি পেলাই উলিয়াই দিব লাগে। দি লৈ পেলাই তোমাৰ আটা যেনেকে মঠে আৰু দুইটা হাতে মানে টানি-টানি যে দিয়ে যে টাইলছত হওক বা কিহবাত পেলাই পেলাই যে পুৰাটানে যে মঠেলাই জনীক কে, তোমাৰ পৰঠা বিলাক বনাই বুৰা মঠিব লাগে টানিব লাগে মানে খুব ত টানি লোৱাৰ পিছতে তুমি আটা আটা লৈ পেলাও টানিব পা ময়দা লৈ পেলাই শুকান ময়দাৈ লৈ পেলাওঁ টানিব পৰা। তাৰপাছত টানি কৰি লৈ- মানে তোমাৰ যিটো বাচনত তুমি বনাবা সেই বাচনটোত তুমি মানে অলপ ৰিফাইন তেল হানি লব লাগে তেলৰ যাতে লাগি নেদে অ অ অ তেনেকে পিপাৰ দিব থাকিব পাৰা পিপাৰ নিদিলেও ৰিফাইন হানি লব লাগে অ তাৰপিছত তোমাৰ সেইখিনি ধৰা কৰি থলা নহ, থই লোৱা পাছত এই যিটো দৌ তুমি আকৌ সানি কৰি ললা সেইটো তুমি একদম মানেকে গোুল কৰি পেলাই যাতে মানে ফুটা চুটা নাথাকে আৰু তললৈ বস্তুটো মুকুটাই দি গোলকে তুমি সেই বাচনটোত বহাই দিলা। দি দিয়াৰ পিছতে সেইখিনিও তুমি আৰু ধৰা এঘন্টামান সেইখিনিও ৰাখিব লাগে তাৰপিছত। এই মানে তুমি মঠি, মঠি অ মঠি মাৰোতে মুঠি মাৰোতে তুমি ধৰা হাৱা টো ওলাই গ'ল ন। গতিকে মানে আও ফুলিব লাগিব অ। সেইকাৰণে এইবাৰ মানে ফাইনেলটো আৰু ফাইনেলটো কৰি পেলাই তুমি ধৰা
অ' বনাব পাৰিব আৰু।
পাৰিব। তাৰপিছত তুমি সেই বাচন খিনি তুমি থলা নহয় এঘণ্টামান। তাৰপিছত তুমি এতিয়া সেই গেছত ধৰা কুকাৰেই হওক বা কেৰাহি হওক তেনেকে কেকৰ ষ্টেণ্ড দি পেলাই ধৰা, ঢাকি- ধৰ ভৰ বহুৱা যায় সেই কেৰাহিত ধাই ষ্টেন এডাল দিলা নহয়। দি লৈ পেলাই অলপ সময় এ চাৰি মিনিট মান কেৰাহীটো গৰম হব কাৰণে মানে দিব লাগে আৰু দিলে এ না নিদিও পানী নিদিও
আৰু নিদিয়া ন, মানে নিদিলেও হয় ন'?
নে নিমখ দিয়ে মই নিমখো নিদিওঁ। তাৰ পিছত তোমাৰ কম জুইত, মিডিয়াম জুইত তাৰ পিছত সেই বাচনটো তুমি সেই যে ফুলি গ'ল নহয়, এঘণ্টা, ডেৰ ঘ' এঘণ্টা মানৰ পিছত সেইখিনি, সেইটো বহাই দিলে আৰু কম জুইত পেলাই তুমি ব, বঢ়াই থৈ দিলা মাজে সময়ে চেক কৰি থাকিব লাগে কিবা ধৰা চুৰি এখনে হওক টুথপিকে হওক সোমোৱাই পেলাই যদি সেইডাল উলিয়াই আনোতে ক্লিন হৈ আহিছে আৰু অকন ৰঙচুৱা নিচিনা হৈছে আৰু তুমি বন্ধ কৰি দিব পাৰা। উম, আৰু যে বন্ধ কৰি দি পেলাই যে একেলগে কাটিব নালাগে।
অ
লগে গৰমে গৰম, অ' গৰমে-গৰমে কাটিব নালাগে।
নালাগে। অ অ' বস্তুটো গৰম হৈ থাকে আকৌ ন'? অ আমি যেনেকুৱা দোকানৰ পৰা কিনি ব্ৰেড
অ তেনেকুৱা হৈ যায় লোভ হৈ যায় আৰু তুমি সেইকেইটা যে তোমাৰ যে বাৰ্গাৰ যে বনাই যে তুমি যদি বাচন কেইটা ধৰা সৰু-সৰুকে, গোল-গোল কে দিম বুলি ভাবা সৰু সৰুকে দিয়া লগে লগে বাৰ্গাৰৰ বান বন কে তাও যে তেনেকুৱা নিচিনা হয় আকৌ লোফ কেইটা যে লোভ কেইটা যে তোমাৰ
অ অ।
তেনেকুৱা নিচিনা হয় আৰু সেইকেইটা তুমি কাটি পেলাই তুমি বাৰ্গাৰ নিচিনাকে বনাইও খাব পাৰা। আও যে পাও, পাও ভা- ভাজিটো পাউ ভাজিটো খাইছা নে
নাই হোৱা নাই
গুৱাহাটীটো খুব চলে পাউ ভাজিটো। তে' তুমি কি কৰিবা জানা সেই ব্ৰেড খিনি যে তুমি বাটাৰত অক- অকমান সেকি লৈ পেলাই ৰঙালাও যে থাকে, ৰঙালাও আলু তোমাৰ চবজি যেনেকে কে বনাই পনীয়া চবজি নহয় আৰু ডাঠকে চবজি বনাই পাও ভাজি মছলা এটা তাই ইটা সেইটো মছলা নহ'লেও তোমাৰ বেলেগ মছালা চচলা দি তাত তুমি নিমু অকন চেপি বাতাৰ অকণ পেলাই পিয়াজ-চিয়াজ কোটি পেলাই সেই ব্ৰেডৰ লগত খাই চাবাচোন।
ধুনীয়া লাগে ন।
ধুনীয়া লাগে খাই পেলাই দুকা। এই গুৱাহাটীটতো সেয়া মাজতে খাইছিলো তোমাৰ। পঞ্চাশ টকাকে দুটুকুৰ দিয়ে, পঞ্চাশ টকা ষাঠি টকা লয় এখন প্লেটত।
উম। উম, অকমান।
মই ইয়াত সেইয়া তেনেকে দুবাৰ বনাওঁতে খালোঁ। উম, দুবাৰ বনাওঁতে তেনেকে খালোঁ। অ' বেয়া বস্তু নহয় ন'! ঘৰত বনোৱাৰ লগে লগে তোমাৰ মানে ভাল হয়। এতিয়া তুমি ময়দা দি নবনাই তুমি আটা।
আটা দিহে বনাইছোঁ। বেলেগত কিনি খোৱাতকে নিজে বনোৱাটো বেনিফিট আছে।
বেছি ভাল। উম, উম আৰু তোমাৰ অলপ পতে তোমাৰ বহুত খিনি বনাব পৰা যায়।
অ' পাৰে। হয়টো আকৌ, আমাৰ প্ৰফিট আমাৰ আৰু তেনেকে আমি কিনি আনিলে। প্ৰফিট হ'ব আমি কেইবাৰ।
প্ৰফিট হ'ব আৰু ইষ্ট পাউডাৰটো ইষ্ট পাউডাৰটো তোমাৰ কিমান ল'ব এইটো? দুশ-আঢ়ৈশ মান ল'ব, থাকে সৰহকে থাকে। ইষ্ট পাউডাৰটো তোমাৰ অনলাইন আনিছোঁ মই। উম, অ' পাবা। অ' মই অনলাইন আনিছোঁ।
অনলাইন কিহত আনিছা?
অনলাইন তোমাৰ মো ফ্লিপকাৰ্টত আনিছোঁ। ফ্লিপকাৰ্ট, এমাজন এনেকুৱাত। উম।
এই তুমি এতিয়া কি! তুমি এতিয়া হেৰি বনালানে। এনে ছেক
মই হেই শ্বেপটো দি থৈ দিছোঁ, এঘণ্টা মান লাগিব যে।
কিমান সময়ত বনালা?
মই হেই ধৰা! হেৰিয়া সন্ধিয়া সময়তে সেনেকে সানি কৰি পেলাই মানে সময় লাগে ন' হেয়া প্ৰথমতেটো দুঘণ্টা মান দিব লাগে, ডেৰ ঘণ্টা মান তাৰ পিছত আ আকৌ মঠি কৰি লোৱাৰ পিছত তোমাৰ এঘন্টা-ডেৰ ঘণ্টা আকৌ দিব লাগে। অকন সময় লাগে, কিন্তু যে ভাল লাগে। খাই
তুমি ভাতিবেলা সময়ত কৰি থ'লে, অ' ভাতিবেলা সময়ত তুমি এইখিনি বস্তু যদি কৰি থোৱা তুমি সন্ধিয়া সময় ভাত বনাই থাকোঁতে এটা চৌকাত বহাই থৈ দিব পাৰা। অ' নহয় ভাত বনাই থাকোঁতে তুমি এটা চৌ কোকাত বহাই থৈ দিলা। হয় তুমি ৰাতিপুৱা সময়ত খাবই পাৰা যায়। ৰাতিপুৱা সময়ত খাবই পৰা যায়, চাহৰ নিচিনাকে! উম।
ভালে হ'ব ন' নিকিনাকৈ ভাল হে! এতিয়া এক কেজি আটা বা এক কেজি ময়দা দিলে কেইবাবাৰো খাব পাৰিম, কিনিব-কিনিব গ'লেতো এটাতে
ত্ৰিশ টকা লয় আৰু ইষ্ট পাউডাৰটো যে তুমি! তুমি এবাৰ আনিলে বহুত দিনলে ইষ্ট পাউডাৰটো ইউজ কৰিব পাৰিবা, সেইটো। কাৰণ ই বেছি দিব নোৱাৰে নহয়।
সেইটো স্পুন ডাঙৰ স্পুনত
হিচাপত ডাঙৰ স্পুন, ডাঙৰ স্পুন হ'লে তোমাৰ ডেৰ চামুচ দিলেই হয়। আৰু থ্ৰী টেবুল স্পুন বুলি যে সৰু চামুচ কিখন থাকে। একেবাৰে সৰু চামুচ কেইখন, সেইকেইখনতহে তোমাৰ দুবাৰ দৰকাৰ হয়। অ', এই ডাঙৰ কেইখনত তোমাৰ ডেৰ চামুচ দিলেই হ'ল। আৰু কুহুমীয়া গৰম পানীত দিলে, তোমাৰ ফুলিয়ে আহে সেইখিনি।
উম, উম। প্ৰথম মানে সেইটো চেনী চেনীৰ লগত চেনীৰ লগত মিশ্ৰণ কৰি পেলাই থৈ দিব লাগিব ন।
চেনি আৰু ধৰা কুহুমীয়া গৰম পানীৰ লগত। মিক্স কৰি সেইখিনি পোন্ধৰ মিনিটমান থাকে। সেইটো বাতিটোত ধৰা অকণমান আৰু। নামমাত্ৰ উম, সেইখিনি ফুলি যায় মানে সেই ইষ্ট টোৱে মানে মেইন বস্তু আৰু ইয়াত।
মানে সহায় কৰে, সি হেৰি ফুলি যায় ন' চ'ব কৰি দিয়ে।
এতিয়া বনবিলাক যে বনাই। বন, ব্ৰেড এইবোৰ চ'ব ইষ্ট পাউডাৰ! ইষ্ট পাউডাৰ ব্যৱহাৰ কৰে।
অ', অ'।
মই সেই অনলাইনতে আনি ললো উম অনলাইনতে এই বেকাৰী বস্তু বিলাক অ বেকাৰী বস্তু বিলাক বনালে তোমাৰ এইবিলাক বস্তু গম পোৱা যায়গে মই ধৰা এই কেক চেক বিলাক বনাই কৰি থাকো সেইকাৰণে এইটো বস্তু এইটো বিষয়ে লৈ জানো আৰু আকৌ তোমাৰ উম
টোৰ লগত সিটো, কৰি-কৰি-কৰি-কৰি জনা হৈ গৈছো। হয় নে তেনেকে মানে এটা কৰিলে সিটো
এইটোৰ পৰাই তোমাৰ যে এই যে হেৰি চাইছা নে মৰিগাঁওতো পায় এই বন বিলাকত যে তোমাৰ নাৰিকল ক্ৰীমৰ নিচিনা যে লেটিয়ে খুৱাই থাকে হয় ন এইটো হে তেনেকে এইটো তোমাৰ মানে মই যেতিয়া ধৰা গেছত দি পেলাই মই হেৰি কৰিছো বেক কৰিছো সেইটোত মানে কি হ'ল গোল গোল টুকুৰা নিচিনা কৰি পেলাই তোমাৰ সেইটোক তেলত ভাজিব লাগে ৰিফাইনত, সেইটো ভাজিলে তোমাৰ সেই তেনেকুৱা হয়।
হয় সেই বন্ধ হৈ যাব কিম বন যেনেকা মৰিগাওঁত
অ তাৰপাছত তুমি তাত যদি ধৰা ক্ৰীম চিম কিবা লগাও বুলি কোৱা বা নাৰিকল চাৰিকল স সেই তেনেকে মিঠা বন হৈ যাব মানে
অ দিয়া হব দিয়া ন
উম ঠিকে আছে দিয়া ময়ো সেইখিনি বনাই কৰি লওঁগে উম উম